আঁহ্‌
কি কৰি আছ?
এ শুই আছিলো উঠি মুখখন ধৈ পেলাই ৰুমলৈ আহিছোঁ। তই?
অ মই এই ভাতকেইটা খাই পেলাই ভিতৰলে আহিছো
অঁ
বাকী ঘৰত ভালনে চবৰে।
মানে এইটো ভাল।
উম ভাল ভাল ভাত খালি
ভাত খালো স্কুলৰ পৰা আহি।
অঁ বতৰটো কেনেকুৱা তহতৰ সেইফালে?
বতৰটো ইমান ভাল নহয় বেয়া বৰষুণ পৰিছিলে উঠনি।
অ
নে
এ আমাৰ ফালৰ বতৰটো বহুত বেয়া। একেবাৰে ওলাবই পৰা নাই ভিতৰতে সোমাই আছো আৰু।
উম
কালিও পুৰা বৰষুণ একেবাৰে মেঘেৰ ঘেৰেকে আজিও ইমান আৰু মানে বৰষুণ দি নাথাকে আৰু চাগে ৰ'দ দিলে বোলে ৰ'দ বৰষুণ দিলে বোলে বৰষুণ।
দলং চলং ভাঙিছে এতিয়া দুপাঙৰ পানী আহিছে
অ ইয়াতো ইমান পথাৰ বিলাকত পানী। মানে আমাৰ সেই কঠীয়াও পাৰিব পৰা নাই। পানী দি ঘৰ কাৰণে। চাগে বা ক নোহ'বগৈ জানো।
একে সেইব মানুহবিলাকৰ খেতি কি হব জানো।
উ। তাকে সেই গা বেয়া হৈছিলে যে।
আহ।
সোনকালে উঠি পেলাই খোজকাঢ়িবলৈ লৈছিলোঁ তাৰপৰা অকৌ অকণমান ব্যায়ামো। কৰিছিলো সেই ৰ'দ দি দিছিলে যে মাজতে দুদিনমান।
আহ
টো মানে। দৈনন্দিন কাম কাজ খিনি একেবাৰে একেবাৰতে মানে পুৰা নিয়াৰিকৈ হৈ গৈছিলে আৰু মানে খোৱা বোৱাটো ধৰ ৰাতিপুৱা সময়খিনি ৰাতিপুৱা আকৌ গধূলি বা আকৌ দুপৰীয়া, উম্। এতিয়া সেই বৰষুণ দিয়াৰ পৰা মানে ধৰ ৰুমতে সোমাই থকা নিচিনা হয় যে।
আহঁ।
খাবলৈও ইমান মন নাযায় আকৌ এতিয়া উঠাটো মানে বহুত দেৰি হৈ গৈছে। উঠিবলৈও মন নাযায় আক। সাৰো নাপাওঁ।
উম টোপনি গলে হা নাপায়।
আগৰ নিচিনা হৈ গ'লগে মোৰ মানে সেইটোতে খঙে উঠি গৈছেগে ইমান বোৰ বৰ বেয়া হ'ব পাৰে নে? অ আগতে এনেকুৱা নহয় আকৌ ইমানো বৰষুণ নিদিয়ে মানে। দিয়ে
সেইটো হে লাগি থাকে। ফোন দি সাতপাচনো ভালে, কিমান দিন দিছে অ বৰষূণ।
চাকে, এ এদিন বোলে বৰষুণ সিদিন বোলে বৰষুণ
কলৈকো যাব নিবও নোৱাৰি।
অকল ৰুমতে সোমাই থকা, সোমাই থকা, তাৰাপা হেৰি, তোকে নিমন্ত্ৰণে ভাগ দিওঁ।
কিহৰ বা?
এয়ে মোৰ জন্মদিনৰ।
অ কেতিয়ালে?
এ অহাটো দেওবাৰলৈ পৰিছে।
আহ
গতিকে তাক দেখিলে ভাল লাগিব আও।
তাকেহে যাব লাগিব, উম
এ আহিবি এবাৰ ফোনতে মাতিছো আও। এ যাবলে মানে বতৰটোৰ পৰাই ওলাব পৰা নাই মোৰে কেইটামান কাম আছিলে, এতিয়া সেই বতৰ টো পা যোৱাই হোৱা নাই।
হয় অ বতৰটোৱে বৰ মানে হেৰি কৰি দিছে আও।
উম আমাৰ মানে গোটেই পৰিয়াল সপৰিয়াল আহিব আৰু মামা, মামী, পেহা হঁত। তাৰপিছতে আকৌ বৰমাহত আহিব, উম তাৰপিছত মানে
মাইন যুথপৰা নাই
এই তেনেকে লগ পোৱা নহয় যে ধৰ আহিলেও এটা আহিছে ধৰ নাই অহা তেনেকৈ ইটোৱে লগ পালে সিটো লগ নোপোৱা তেনেকুৱা নিচিনা হয় যে। আৰু বহুত দিন আহ আমি গোটেইখিনি লগ হোৱাই নাই নহয়। সেই বিয়া পা দাদা বিয়া পা লগ পোৱাই নাই যে। তাৰপিছতে সেইটো কাৰণে যেনিবা এতিয়া সেই জন্মদিনটো অকণমান ভালকৈ পাতোঁ বুলি কৈছে আও। অ ঘ গোটেইখিনি আহোঁ বুলি কৈছে। চবে মানে এতিয়া শনিবাৰে আহিব।
দেওবাৰে থাকে মানে শনিবাৰে থাকে।
অঁ দেওবাৰে জন্মদিন খায় আও সোমবাৰলৈ আকৌ চব যাবগে আও।
তাকে সেইটোতে ভাল আও, অ চিৰিএলি সেটটো কৈছো ন, যৌথ পৰিয়াল নেদে নায়ে মানে ইমান। অ খুব কম সংখ্যকে থাকে।
তাৰ আঁতৰত এতিয়া দুটামান পৰিয়ালটো আঁতৰত আছে ন। কিন্তু সেইব ধৰ মৰম চেনেহতটো আতৰি গৈছে সেই অ হয় মানে আও, মানু্হ জনৰ কথা শুনো মানে, প্ৰায়ে মুখতে শুনো আও। ভালো লাগে দেচোন, চবকে লগ পাওঁ চব আহে।
এইটোৱে বৰ্ধনেৰে মিলাব পায় মানুহ চবকে লগ পোৱা হয়।
বৰ্মা আগত জেঠাই অকণমান ৰঙিয়াল নহয় জানো, জেঠাই একদম পুৰা কৈ আছে আৰু চবকে আৰু ইটোক কৈছে সিটোক কৈছে আহেয়া মুঠতে আৰু
আহ
মই দ কাৰণে হ'লোঁ তোকো কওঁ ঘৰলৈকে যাব লাগে কিন্তু মই এতিয়া প্ৰায় খিনিকে মানে এনেকেহে নিমন্ত্ৰণ দিছো
এ সেইটোৱে বতৰটোৰ পৰাই যাবলৈ দিগদাৰ নহয় জানো এইটোৱেই
ডাঙৰ দাদাও আহিব সি অহা নাছিলে যে ঘৰত ঘৰলৈ
আহ
তাৰপৰা সেই গোটেইখিনি আহিব আৰু
হয় অ ভাল লাগিব গোটেইখ পৰা আহিব ভাল লাগিব আকৌ যোৱা সময়লৈ বেয়া লাগে
বনাব নোৱাৰিলে গুতেই খিনি
অ
তাৰপা সেইটো কাৰণে যেনিবা এতিয়া বোলে আৰু বন্ধ বাৰো পৰি গ'ল। কিবা ভগৱানে চব মিলাই দিছে আৰু
ফালে মিলাই যে।
তাকেই তাৰপিছতে সেইটো কাৰণে খালী এতিয়া এনেকৈ মতাৰ কাৰণে বেয়া নাপাবি আৰু
এই নোপাওঁ বতৰটো ভালে যাম বাৰু তে দেওবাৰহে
মই সেইটোকে মানে এতিয়া ভাবি আছোঁ অপ পাৰনাও কৰি আছো আৰু ঘৰতো মানে চবে কৈ আছে বোলে বতৰতটো ভাল কৰি দিলে হয় আৰু এনেকে বতৰো থাকিলেই মানুহবিলাক
আহিবলৈও দিগদাৰ অ অ সেইটোয়েইেতটো ন
আৰু মানে ধৰ ৰ'দ বতৰ হলে যিটো মানে এটা ভাল লাগে
উম
সেইটো মানে আকৌ বৰষুণ বতৰত এই যিমান যিৰি হ'লেও মনবোৰে ভাল নালাগে নহয়
সেইটোৱেইেতো এইটো বতৰত- চব সুবিধা চাব লাগিব নহয়।
উম এইকেইদিন মাংস খোৱা বতৰ হে আৰু দেই
উম
পোৰা
উত
এ তই পচলা বনালি নাই
মই তোক সুধিম বুলি ভাবি আছিলো পচলাটো বনোৱা নাই নহয় কেনেকে বনাই নাজানো
উম শিকাই নাই মানে
নাই
উ নিশিকাকে একে বনাম বুলি কৈছ নে।
বনাম বুলি ভাবি আছো আহক বনোৱা হোৱাই নাই
হেৰি কৰিবি এইটো কি এই কলৰ ভীমকল যে তইতো বাও চিনি নাপাবও পাৰো চাগে মানে ধৰক কোনটো ক কলৰ গছ হয়। এ সুধি লবি ঘৰৰ কাৰোবাক- তাৰপিছত ভীমকলৰ, সেই মাজৰ অংক মানে কলগছজোপা সেই মাজৰ অংশটো কাটি আনিবি
উম
তাৰপিছত সেইটোত তাত মানে তোৰ সেই কলগছৰে তৰপ তৰপকে নাথাকে জানো তাপা সেই তৰপ বিলাক এই এনেকে গুচাই ল'বি আৰু তাৰপিছত গুচাই গুচাই একদম মাজৰ অংশ এটা একদম মিহি অংশ এটা ওলাব তাৰপৰা সেইটো ধুনীয়াকে পিহনা আছে নহয় পিহনাত ধুনীয়াকৈ পিহিবি মানে আমি যেনেকে বাঁহৰগাজ বনাবলৈ- পিহোঁ বা কলডিলৰ, পিহো তেনেকে ধুনীয়াকৈ পিহি তাৰ পিছত সেইটো লৈ পেলাই ধুনীয়াকে আৰু এ হেৰি তেল ছেল দি পেলাই বনাব পাৰ আৰু ত মাংসটো দিয়ে বাৰু আকৌ চয়াবিন দি পেলাইও খাব পাৰ অ সেই তহঁতৰ এবাৰ হেৰি খৰিচা বনাইছে নে
বনাইছে আচাৰ বনাইছে
খৰিচা অকণমান লৈ আহিবিচোন জন্মদিনত আহিলে খৰিচা অকন খাবলে মন গৈ আছে মই ঘৰত কৈ আছোঁ কিন্তু মানে এতিয়ালৈকে কাৰো গুৰুত্ব মানে সেইটোত হোৱা ইমান খৰিচা খাই ভাল পাওঁ আৰু তহঁত‌ ঘৰত খাইছিলো যে আৰু তহঁত ঘৰত প্ৰায়ে বনাই নেকি এইটো
বনাই আৰু আমাৰ আম আচাৰ আচাৰটোৱে বেছি বনোৱা হয় খৰিচা আচাৰ
নহয় খৰিচাটো থাকেই তহঁতৰ ঘৰত প্ৰায় খাইচোৱেই খৰিচাটো তই এ পচলাটো বনাই চাবি বনাই
মই আজি আনি থোৱা আছে মই বোলো সেইটো কাৰণে সুধি লওঁচোন কেনেকে বনাই নো
অ আনিলি
অহ আনি থোৱা আছে মই বোলো আজি আজিলৈ বোলো খাওঁচোন
এ চয়াবিনৰ লগতো তই বনাব পাৰিবি
জালুক চালুক দি চবৰে পানী লগা বিলাকো হৈ আছে
জালুকটো বাৱ মই জালুক দি বাৱ নাই খোৱা দেই মই জালুকটো
উম নহয় মানে জলা এটা পিয়াজ নহৰু সৰহকে দি মেলি তেনেকে খাবলৈও ভাল আৱ
মাংসৰ লগতো খাব পাৰি মাংসৰ লগত খাবলৈও ভাল লাগে সেইটো
অ
কন হে খাবলে মন গৈ আছে অ
অহ
তই কিন্তু নাপাহৰিবি দেই যদি
মই মই গ'লে লৈ যাম বাৰু এনেও
মই ফ ফোন কৰি সেই কোৱা কথা আছিলেহে
উম হেৰিটো বনাই খাই পাইছ নাই বাৱ তই
কিটো
কলডিলটো যে কলডিল এটা পিহনাত পিচি খাই ধৰক বা কটাৰী এনেকে কাটি পেলাইও যে খায় তাৰ যিটো যে ফুল থাকে ফুলটো তই
যি বহ
ভাজিও খাই তই মাংসত দি খাই চাবি না বহুত টেষ্ট আছে বোলো
ম মই মাংস দি নাই খোৱা বাৱ এই ভাজিহে খাইছো আমাৰ এই বৰমায়ে বনাইছিলে এই হ'ল ইয়া আগৰবাৰ বৰমাহঁত আহোতে বনাইছিলে সেইটো খাইছো অ এ অ ৰঙালাও সেই গুটি ভাজিটো বনাইছিলে সেই লগতে সেই সেই কলডিলৰ ফুলটো বনাইছিলে
এ মাংস লগত তেনেকে দি দিব লাগে মানে আকৌ কি উম কাজু বাদামটো কাজু বাদামটো মানে তই তিয়াই থলি নহয় পিয়াঁজ চিয়াঁজ নহৰু কাটি থওঁতে তাপিছত মিক্সিত নহ'লে পতা মাৰি পেলাই তাত দি দিব লাগে মানে পানী খতি মিহলাই বহুত ধুনীয়া লাগে খাবলে
মই সেইটো খাই পোৱা নাই বাৰু
সেনেকে তই বনাই খাই চা ভি তই মানে ধৰ পিয়াঁজ নহৰু কাটি আছ নহয় পিয়াঁজ নহৰু কাটি থাকোতেই ত সেইকেইটা তিয়াই থলি নহয়
এ ৰ ৰ এইটো মই মই বৰমাক ক'ব লাগিব তই বৰমাক বুজাই দিবি আমাৰ বৰমাই বহুত ধুনীয়া বনাই নহয়
অহ তাপা কাজু বাদামটো
মই তোক বমা লগত লগত মই কথা পতাই দিম তই বমাক কৈ দিবি বমাই টো এনেও ভালেই পায় এনেও মানে ৰন্ধা বঢ়াত তেওঁ ভালেই। ম কম তেতিয়া তই ক কৈ দিবি বমাই বনোৱা খাম আৱ অ বৰমাই বনোৱা ৰন্ধাটো হাতন পাকৈতে
যাম বোলো ফোনটো লগাই দিবি তেতি
মই লগাই দিম মই এতিয়া ক ক'ব লাগে। বোলো বৰমা আপোনালৈ হেৰি বস্তু এটা বনাব লাগে। অ ক ক ক এনেকে একদম হেৰি কৰি আহিব একদম দম পুৰা বহুত বেলেগ বেলেগ ধৰণৰ বস্তু বনাই আৰু কিমান কি কি খুৱাইছা মোক আমলক খীৰ মাছৰ জোল খুৱালে, এনে ঘৰতে আৰু তাৰপৰা আকৌ অমৰা দি বনাই খোৱালে। তাৰপিছতে আকৌ তোৰ এই কলৰ কাঁচকলৰ বাকলিটো দিয়ে চাটনি খুৱাইছে ইমান মানে বৰমাই বিভিন্ন ধৰণৰ ব্যয়ঞ্জন বনাই থাকে কৈছে নহয়
এ আগৰদিনা মানুহ বিলাকে বহুত বস্তু নবনায় জানো তুমিতো এইবোৰ জানা আকৌ বনোৱা
কিবা এটা মই কৈছো নহয় তোক মানে কিবা এটা আছে মানে ইমান আৰু যিটো বস্তুৱে বনাই বহুত ধুনীয়াকে বনাই মানে
উম্
উ উ মইয়ো কথা পতাই দিম বাৰু খালি হেৰি আহিবি বুলি আশা থাকিলে আৰু
বাৰু, যাম বন্ধ নহয় যদি বতৰ পানী বেয়া নহয় আৰু যাম বাৰু
ঘৰতো কবি দেউতাকো কবি উ উ উ তাকে বাৰু তেতিয়া হ'ব।
হাল্লা